হেল্ল' হেল্ল'
হেল্ল' চাউণ্ডটো আহিছে নে?
অঁ আহিছে আহিছে। অহ দিয়ক আপুনি আৰম্ভ নমস্কাৰ।
ভালনে আপুনি?
ভালে আছো। আপুনি?
অঁ ময়ো ভাল আছোঁ। আপুনি দা দিনটোৰ আৰম্ভ খিনি কেনেকৈ কৰ আপুনি
আচ্ছা অ মই আচলতে ৰাতিপুৱা অকনমান দেৰিকে উঠো। আহ ত মই বৰ্তমান পঢ়ি আছো। আঁহ স্নাতকোত্তৰ ডিগ্ৰী কৰি আছো সেয়ে মই মানে মোৰ ক্লাছো থাকে। উঠি পিনে মই প্ৰথমতে নিজৰ ৰুম। ফা কৰঁ মানে কোঠা চাফা কৰোঁ তাৰপাছত আ ম। গা পা ধুই লওঁ তাৰপাছত মই নিজৰ খোৱাখিনি বনাওঁ তাৰপিছত আঁ। হৈ পিনে মই নিজৰ আহ বিশ্ববিদ্যালয়লৈ যাওঁ আৰু তেনেকে। ক্লাচ টো কৰো ক্লাছবিলাক কৰি যেতিয়া ভোক লাগে বাহিৰত কেণ্টিনত আহি কিবা অকণমান খাই গৈ আৰু নেক্সট যিমানখিনি ক্লাছ আছে সেইখিন কৰি লও তাৰপিছত হেনেকেই আ ৰুমত আহো আৰু আপোনাৰ কেনেকে হে দিনটো আৰম্ভণি হয়।
মোৰ দিনটোৰ আৰম্ভণিনে এটা ৰুটিনৰ পৰা ম কৰো আৰু পুৱা সোনকালে উঠি কিছু সময় মই নিজৰ কা কামৰ পৰিকল্পনা কৰো আৰু সমগ্ৰ দিনটোৰ কি কৰিব মই সেইটো মই ভাবি লওঁ আৰু মই ব্যক্তিগত ভাবে মই ৰাতিপুৱা সময়খিনি মই পৰীক্ষাৰ প্ৰস্তুতি কৰি আছো আৰু ইংৰাজী শিকবলৈ মই ব্যাৱহাৰ হয় কৰো আৰু যিয়ে মোৰ আত্মবিশ্বাস বৃদ্ধি। কৰে আৰু কি কয় তাক উম গতিকে দিনটোৰ মই আৰম্ভ খিনিতেও মই কঠিন কামটো মই এতিয়া মই অ। অসম চৰকাৰৰ যিবিলাক আইন এডি আৰ ই
আপোনাৰ নেটৱৰ্কটো মানে ইমান কম আছে চাৰ মাততটো মানে মাজে মাজে ভাঙি ভাঙি আহি আছে
নহয় ম মই মই চুনি আছো
আ আ অ আপুনি কি পৰীক্ষাৰ বাবে আহ
মই এতিয়া ৰিলো ৱে আৰু এছ চি চি আৰু এডি আৰ ই ৰ কাৰনে পিপাৰেচন কৰিছো ঘৰত
আচ্ছা আচ্ছা অ আচা এই যোৱা পৰীক্ষাত আপুনি মানে কৰিছিল নে?
মই দিছিলো কিন অ অ দিছিলো কিন তো মই ইমানটোকো মই সেই বিশয়ে মই নজানো। দিতে লাগে দিছো এইটোপ এই টাইপৰ কাৰণে মই এখন মই নিজে প্ৰস্তুতি লৈছো ঘৰত
আচ্ছা আ অহ আপুনি মানে কি খাদ্য খাই ভাল পায় আপোনাৰ মানে মন পচন্দৰ খাদ্য কি জনাব নেকি?
মোৰ মন পচন্দ খাদ্য মোৰ মাংস মই ভাল পাওঁ, আৰু এইটো মই ভাল পাওঁ
বাহিৰা
ইটোই ভাল পাওঁ বাহিৰৰ অ বাইিৰৰ মই মম' আৰু খা খাই মম' আৰু এগ ৰোল মই ভাল পাওঁ আপুনি
আঁ মইয়ো মানে চিকেন পকৰা ভাল পাওঁ বহুত তাৰ পিছত চাওমিন ভাল পাওঁ এইবিলাকে আৰু মুঠতে। চিকেন মাংস মূৰ্গি মাংস মানে মই বহুত বেছি ভাল পাওঁ তাইৰ লগত জড়িত যিকোনো বস্তুৱে মোৰ বহুত প্ৰিয় হয়
অ অ ভাল ভাল আপুনি নি নিজৰ ট্ৰাই কৰে নেকি?
মানে আমি বনাব।
অ' অঁ বনাবৰ কাৰণে
বহনাও আজিও বনাই আছিলো অকমান আগতে বনাই আছিলো অক মানে সিমানো ভাল নহয় এবাৰ হলেও মানে ট্ৰাই কৰো আৰু যিমান পাৰে ইমান ভালকৈ বনাব চেষ্টা কৰো আপুনি বনাব জানে ন?
মই অলপ অলপ জানো উম জানো আৰু আপোনাৰ ফাষ্ট ফুদ খোৱাৰ ফলত কিছু সমস্যা হয় নেকি?
বহুত বেছি হয় মোৰ বৰ্তমান মানে বহুত বেছি সমস্যা মানে মানে ভুক্তভোগী হল মই বৰ্তমান এতিয়াৰ পৰা নহয় মোৰ কিমান হ'ল অ তিনি চাৰিব সাত বছৰ মান হ'ল মানে তেতিয়াৰ পৰাৰ আমাৰ পেটৰ সমস্যা আছে। যে মানে কিবা বস্তু এনেকুৱা হয় ডাইজেষ্ট বহুত কম হয় কেতিয়াবা মানে কেনেকুৱা হয় জানে ডাইজেষ্টটো বহুত বেছি সোনকাল সোনকাল হয় যে আৰু কেতিয়াবা ধৰি লওক একদম নহয়ে এতিয়া বমি হয় তেনেকুৱা হয় আৰু মানে মোৰ এচিড ৰিফ্লোক্স হয় তাৰ পিছত ডায়বেটিছ মানে কিবা কম হয় গেছ হয় তাৰ পাছত এই বহুত খিনি বেমাৰ আছে এতিয়া ফেটি লিভাৰ কিবা কিবি বহুত। বহুত খিনি বেমাৰ হৈছে তাৰোপৰি মানে বহুত মানে
ত' আপুনি আপুনি বাহিৰৰ পৰা আহ যিবিলাক ফুড হয় এইটো বাতিল কৰা আপুনি আপোনাৰ আঁ চাডত কাৰণ আপোনাৰ আপোনাৰ যি - যিবিলাক আপুনি উম বাহিৰৰ পৰা উম খাদ্য খাই আপুনি ধৰি লওঁ ম'ম' আৰু কিবা-কিবি থাকে নে?
উম - উম। উম। সেই টো মানে মোক চব- সকলোৱে কয়। আৰু মই বহুত ট্ৰাই কৰিছোঁ, কিন্তু মানে খুব পৰা নাই। মানে মোৰ অলপ মানে- ব- বহুত খাই ভাল পাওঁ। মই খাই ভাল পাওঁ আৰু মানে, প্ৰধানকৈ মানে, উম
উচ্চ পৰিমাণে চেনি আৰু নিমখ আৰু উম চৰ্বিও থাকে
আজিকালি জানে পাম অইল ইউজ কৰে বহুতে। এইটো জানেই নিয়ে না। পাম অইলটো মানে মই কি কওঁ, চবতকে মানে বেয়া বুলি ক'ব পাৰিব আপুনি। এইটোৰ কাৰণে মানে হা- হাৰ্টৰ হাৰ্ট ডিজিজ, য়া সেইটো হয়। ছো সেইকাৰণে মানে মানুহবিলাক যে বেমাৰী হয় ন', এইবিলাক খালে। কাৰণ আমি ঘৰততো তেল ব্যৱহাৰ কৰো ন', কিন্তু ঘৰৰ তুলনাত বাহিৰতো আমাক ইমান অনিষ্ট কৰে। কাৰণ সেইটোত মানে বহুত পাল হয় মানে হয়তো দামটোও কম চাগে। সেইকাৰণে ইউজ কৰি আৰু ইঞ্জিনৰ তেল যেন হৈ যায়। হয়, এনে। লাহে - লাহে এৰাই আছোঁ। অকমান কম কৰিছোঁ বাৰু আগতকৈ। আৰু মানে অকমান মানে ভাল হোৱা বুলিও ক'ব লাগিব। ভাবো যে অকমান আগতকে অলপ স্বাস্থ্যটো ঠিক হৈছে। নাজানোঁ বাৰু ভিতৰত কি হৈ আছে, কিন্তু মই এনে কুৱা অনুভৱ কৰোঁ।
অ'। তো আপোনাৰ- আপোনাৰ- আপোনাৰ টোতো এইটো ডাঙৰ হৈ গৈছে। মোৰ বাবে সাত বছৰ হৈ গৈছে ন',
বেছি হৈছে মানে মই আগতে জানে কি কৰো মানে মই পাঁচশ ছয়শটকাৰ মানে মই খামো মানে ঘৰতো লৈ যাম তাৰপিছত সেনেকে মানে। বহুত বেছি হৈ গৈছিল মানে এডিকচন হৈ গৈছিলে মোৰ মেব পৰা নাই এনেকুৱা টাইপ হৈ গৈছিলে।
উম, আপুনি ছাক-পাচলি খায় নেকি?
অ' বহুত কম খাওঁ।
অ' ছাক-পোচলিতো খাব। খাব এইটো এইটোৰ মতে ফাইবাৰ ভিটামিন আৰু উম খনিজ পদাৰ্থ ভৰাল আছে আৰু ই আমাৰ যি কয় টা হজম শক্তিও বঢ়ায় আৰু উম যি - যি ত্বক জ্বলাই না? তো এইটোও দূৰ কৰে।
উম - উম, সেইটো হয় বাৰু। উম, মানে মোৰ কি হৈ ছে শাক- শাক- পাচলি মানে, শাক কিছুমান আছে মানে মোৰ কি হয় মোৰ এলাৰ্জি টা- এলাৰ্জিৰ দৰে হয় এতিয়া। কিবা ক'ব নোৱাৰোঁ যেতিয়া খাওঁ ন' মোৰ জিভাটো মানে একদম দাকি যায় দহি যায় মানে কিবা এটা হয় আৰু। উখহি আহি উঠে। তেনেকুৱা ধৰণৰ হয়। সেইকাৰণে মানে মই শাকটো এ উম। কওঁক অ'। হেল্ল'? উম - উম, সেইটো।
অ কোৱা কিছুমান মানুহৰ। আৰু কিছু - কিছু শাক - পাচলি কাৰণেও এলাৰ্জি হয়। ইটো খালে
হয়, উম - উম। মোৰো হয় আৰু। বেঙেনা, তাৰ পাছত কোমোৰা, আৰু মানে বহুত কিবা-কিবি আছে। মই মানে ব বহুত ছেনছিটিভ হয়, মানে মোৰ ছিষ্টেমটো। সেইকাৰণে মানে এতিয়া কব গ'লে, সেইখিনিতকৈ মানে মোৰ বাহিৰাখিনি খাইপিনে, মই বেছি অলপ ভালে থাকোঁ এনেকুৱা হৈছে।
টোক বাহিৰৰটো আপুনি বাতিল কৰা এইটো। আপোনাৰ কাৰণে ভাল নহয় এইটো।
হয় হয় দেহ শৰীৰৰ কাৰণে বহুত বেছি বেয়া মানে আৰু আপোনাৰ আপুনি ব্যায়াম। ব্যাম এইবিলাক কৰে নে?
কৰো ইমান নহয় বাট কৰো য়োগা কৰো মই।
ভালে, য়োগাটো মানে দেহটো বহুত ভালে ৰাখে।
অ' - অ', এ- এটা- এটা-দুটা কৰোঁ। ইমান নজানো। এটা- দুটা কৰোঁ।
উম - উম, ময়ো মানে গধূলি অকমান খোজকাঢ়িব যাওঁ। খোজকাঢ়ো প্ৰায় ধৰি লওঁক, দুই কিলোমিটাৰ মান খোজকাঢ়ো এনেকে কাৰন। কা বা এইবিলাক মই মানে অলপ- অকণমান এলেহুৱা, সেইকাৰণে মানে মই এইটোৱে কৰোঁ, অ- অকমান খোজ কাঢ়ো এনেকে। খোজ কাঢ়ি দেহটোও ভাল লাগে, মনটোও ভাল লাগে।
অ' আপুনি- আপুনি পানী- পানী উম খোৱা না
পানীটো। পানীতো মই এতিয়া ৰুমৰ যেতিয়া মই নিজৰ মানে হেৰিয়ত থাকো য'ত পঢ়ি আছো তাতে থাকো তেতিয়া অকলে থাকিলে পানীটো খাই দিও যায় কিন্তু ঘৰত আহিলে অকমান মানে হয় অলপ চলপো বম হয় তাতে বাৰু ঠিকেই আছে মানে খাওঁ আৰু। দুই তিনি লিটাৰো খাওঁ বহুত নাখাওঁ বাৰু কমকে খাওঁ কিন্তু হ'লেও ভাইটিৰ হয় তেওঁ
অ হাইড্ৰেট ৱাটোও প্ৰয়োজন দুই তিনি লিটাৰ ইনাফ দুই তিনি লিটাৰ ময়ো দুই লিটাৰ খাও দুই তিনি লিটাৰ ইনাফ কাৰণ মোৰ মোৰ যে শৰীৰৰ প্ৰায় ছেভেন্টি পাৰ্চেণ্ট মোৰ পানী হয়
উম উম
খদিৰ যেটা শৰীৰৰ যে এট গৰম ভাৱ যে উষ্ণতা এইটো নিয়ন্ত্ৰণ কৰে আৰু যিটো বডিৰ ভিতৰত যে এইটো বিষাক্ত যিটো পদাৰ্থ এইটো বাহিৰ কৰাত সহায় কৰে
অঁ সেইটোয়ে আৰু মানে হজম মানে সেইটো নহলে পানী নাপালে হেৰিও হৈ যায় ন কি বুলি কলে তোক। তা ই যে
হয়
বহুত দিগদাৰ এনেকে আৰু সেইটো পানীটো বেছি খালে বেমাৰ চব মানে দেহা ভালে থাকে বুলি কয় এনে পানী খাব ট্ৰাই কৰো বেছিকে আৰু
অঁ মই ৰাখি আছোঁ অ
উম